শুনিছানে? হেল্ল' হেল্ল'
অ' শুনিছোঁ কোৱা?
অ' অ'কোৱা?
হেল্ল'
কি কৰিছা?
অ' স্কুল খনৰ তোমাক এয়া চাহ বনাব আহিছো ৰ'বা।
অ'অ'
দি দিম হা তুমি কল কৰি ল'বা।
অ'ঠিক আছে হ'ব।
উম, বাকী আৰু কৰবাত এপ্লাই কৰিছা নে?
তেনেকুৱা মানে এই যে কি টাৱাৰ আছিলে দেই মই এক চেকেণ্ড ৰ'বা কিবা অ' ইকম টাৱাৰ নহয় বি কে টাৱাৰ যে হেৰিয়ত আছে কি আছিলে এইটো গণেশগুৰিত আছে বিকে টাৱাৰ বুলি
উম, উম।
অ' ত' সেই বিকে তাৱাৰতে মানে এটা জব ওলাইছিলে হা ত' মানে মোৰ মহায়ে তাতে এ কৰাই দিম বুলি কৈছিলে।
উম,
কিন্তু মানে অ' হেৰী কৰা নাইকি আছিলএইটো ডিউটি টো বোলে এটাৰ পৰা নটা লেকে।
উম,
উম,
এনেকোৱা হ'লে অলপ সেয়া হৈচো ছোৱালী মানুহৰ কাৰণে।
সন্মুখতে মানে বিকেটাৰৰ সন্মুখতে মানে আমাৰ অ' পেহীয়েও মানে দোকান আছে, পেহীৰ দোকান আছে।
উম
সেইকাৰণে মানে উম ইমান প্ৰব্লেম নহ'ব, কাৰণ পেহিও দহটালৈকে দোকানত থাকে ন।
অ' তেন্তে প্ৰব্লেম নহ'ব। যদি মানে মানুহ আছে যদি প্ৰব্লেম নাই হা'।
উম, মানে চেলাৰী টো যদি ভালকে দিয়ে তেতিয়াহ'লে মানে যাব পাৰি আৰু।
অ' সেইটোয়ে।
উ, আৰু মানে ইমান প্ৰব্লেমো নহ'ব। কি জান, ভালকে মানে ৰাতিপুৱা সময়ত টো আজৰি হৈ মেলি লৈ যাব পৰা যাব ন।
অ'
উম
এইটোৱেই
সেই ওচৰতে খালি ৰুম লৈ ল'ব লাগিব আৰু।
উম তুমি ৰুমৰেণ্ট, মানে তোমালোকৰ কাৰণে সেইটোৱে ভাল। যে বেলেগ উম, য'ত ধৰা হ'ব, তুমি তাতেই ৰুমটো লৈ ল'ব পাৰিবা।
সেইটো বাৰু
উম সেইকাৰণে মানে তোমালোকৰৰ কাৰণে ভাল। কিন্তু আমাৰ কাৰণে কি বেয়া আমি গুৱাহাটীতে থাকি আকৌ গুৱাহাটীত ঘৰো, তাৰ পাছত আকৌ গুৱাহাটীৰ ভিতৰত ৰুমৰেণ্ট ল'বলৈ মানে আমিও সেয়া পাঁও হয়নে? দিগদাৰ লাগে মানে।
কিন্তু বহুত লাভো দিয়াচোন।
উম
বহু খিনি কাম এতিয়া মানে আমি ৰুমৰ ভাড়াটো এক্সট্ৰাকে ভৰিব লগা হয়। কম চে কম তাৰ পৰাটো ভাল ৰেহাই পাইছা ন?
উম, সেইটোৰ পৰা ৰেহা পাইছো দিয়াচোন আমি।
উম, উম। তাকে
সেইকাৰণে। মই মাজতে যে এখন কি ডিপি এছ আছিলে, পাহৰিলো ৰ'বা। এই নুমলীড়ৰ যিখন আছে আৰু সেইখনৰ দিলোঁ। তাৰপাছত তাৰে ইন্টাৰভিউ মই মানে এনেই এপ্লাই কৰিছিলো সেইখন ডিপি এছত, তাৰপিছত ইণ্টাৰভিউত তো মই ভাবিছোঁ যে তাতে নুমলীগড়ত হওক। ক'ত আৰু মই নোমলীগড়ত ইণ্টাৰভিউ দিব যাম নাযাওঁ, পাতিছে নহয় গুৱাহাটীতে। গুৱাহাটীত পাতিছেটো পাতিছে তাৰ আচলতে এটা গেষ্ট হাউচত পাতিছিল বাৰু তেওঁলোকে। আহ মই নগ'লো, অ' নগ'লো নহয় গ'লো।
মানত গ'লো, মই দেৰিকে গৈছো অলপমান দেৰিকে হয় না ইণ্টাৰভিউ বোৰ, মাতেহে সোনকালে কিন্তু সিহঁতে সোনকালে নাপাতে।
তাৰ পাছত আৰু গৈ মেলি চাওঁ যে আহ তেওঁলোকৰ হেৰি কৰিছে- কি বুলি কয়? তেতিয়া মানে ৰিটেন টেষ্টৰ কাৰণে আমাক- সাজু হব দিছে আৰু সেনেকুৱা।
আচ্ছা, আচ্ছা।
তাৰ পাছত হেৰি কৰিলো কি বুলি কয় উম! দিলো, ৰিৰ্টেণ টেষ্টটো দিলোঁ। সিহঁতে তাৰ পাছত ক'লে যে- আ মই যেতিয়া মানে সোমালো আৰু সোমাওঁতে মোক কৈছে তুমি- হেণ্ডিকত পঢ়া নাছিলা নেকি? মই কলো অঁ। আচ্ছা, আচ্ছা আ যিগৰাকী ইন্টাৰভিউ আছিল- তেওঁ মানে কলে যে- অঁ, মইয়ো হেণ্ডিকৰে প্ৰফেচাৰ আছিলো নহয় অসমীয়া ডিপাৰ্টমেন্টৰ ৰিটায়াৰ হ'লো দিয়া।
অঁ, আচ্ছা, ঠিক আছে মেম। তাৰপিছত ক'লে যে - মোক জানানে গোটেই গ্ৰামাৰ সুধিছে, এক মিনিট ৰবা দেই।
অঁ, অঁ।
হেল্ল'।
অঁ, কোৱা?
অঁ, তেওঁ কৈছে যে তেওঁলোকৰ- মানে মোক গোটেই গ্ৰামাৰ সুধিলে দেই, উম, মই ঠিক আছে বাৰু হেন্দিকত সেইবিলাক গ্ৰামাৰত একেবাৰে পি এইচ ডি কৰি ৰখা নাই নহয়।
এই ধৰা সমাহ কাক বোলে? সমাহ কাক বোলে? সেইবোৰ বাৰু পাৰো দিয়াচোন। মোক কি সুধিলে জানা! হা' বহু- বিশেষ সমাসৰ এটা চেন্টেসত তুমি মোক উদাহৰণ দি বুজোৱা? চাব বিশেষ সমাজটোত পুটুক- কে উদাহৰণ দিব লৈ দিগদাৰ হয় আৰু সিহঁতে মানে সুধে নহয় সুধি কিনে প্ৰশ্নটো সুধি কিনে খুব বেছি- আহ দহ ছেকেণ্ড মান ৰয় আৰু তাৰপিছত বেলেগ এটা কুৱেশন সুধি দিয়ে। তোমাক মানে ভাবিৱও টাইম নিদিয়ে, লাষ্টত মোক কৈছে কবিতা এটা গাই শুনোৱা। শুনালো, তাৰপিছত কি কৈছে? চব সেইবোৰ হৈ উঠাৰ পিছত তেওঁলোকে কৈছে- তোমাৰতো বিয়েড, ডি এল এড নাই, তোমাৰ বয়সো আছে- ইমান কম বয়স আছে, বাকী ইয়াতে আহাতো চবৰে বয়স হৈছেই দিয়াচোন অলমষ্ট। তেওঁলোকক আমি নকওঁ কিন্তু তোমাক কওঁ যে তুমি বি এডটো কৰি লোৱা বুজিছা।
উম, উম।
মই বোলো মোক যদি সেইটো কথাই কবলৈ আছিল- তেতিয়া প্ৰথমতে সিটো কলেই হ'ল হয়। গোটেইবোৰ সুধি মেলি-
জবটো দিবলৈ মন নাছিলে।
তাৰ পিছত যেতিয়া সুধিলোঁ গম পালো উম, - ইয়াতে ইণ্টাৰভিউ দিয়া কাৰোৱেই চিলেক্ট নহ'ল। তেওঁলোকে-তেওঁলোকে আগতে মানে কন্ট্ৰেকচোৱেল যোনে কৰি আছিল- তেওঁকে পাৰ্মানেণ্ট কৰি লৈ ল'লে ত তোমালোকে ইয়াতে পাতিছিলা কিয় যদি তেওঁকে লব আছিল।
আগতে দেখোন লৈ লোৱা হেতেনে হয়।
উম
এই মানুহবিলাকে ইণ্টাৰভিউ চিষ্টেম কৰে কিয় মই বুজি নাপাওঁ মানে যাক দিব লাগে তাকে দিয়ে যদি
আৰু আৰু যদি উম হেৰি কৰে কি বুলি কয় ইণ্টাৰভিউত এনেকুৱা হ'ব লাগে ন যাকে তাকে মাতি নালাগে ধৰা যোনবোৰ এলিজিবল হয় তাক মাতা এটা বা দুটা পোস্তুৰ কাৰণে যিমান চি ভি পায় গোটেই সোপা মাতি দিয়ে কেতিয়াবা চাবাচোন।
তাকে অ
বহুত সেয়া লাগে। যি কিইটা এলিজিবল হয় মাতা ইমান মাতিব লগা একো নাই ন গোটেইবোৰক
উম হয় বাৰু
সেনেকে ধৰাচোন বহুত সময় গুচি যাই আমাৰ
বহুতে তেনেকুৱাই কৰে।
উম
যদি তুমি ধৰা টাইমত যায় নাই পোৱা তেতিয়া কি ক'ব জানা এটা টাইম দিব কব তুমি টাইমত কিয় নাহিলা বাত তেওঁলোকে কিন্তু ষ্টাৰত দেৰিকে কৰিব দচটাত মাতি কিনে বাৰটাতহে ষ্টাৰত কৰিব। মই সেনেকৈ বহুত কেইটা ইন্টাৰভিউৰ পৰা গুচি আহিছোঁ।
অ
নিদিও এ ফোন কৰিলেও নাযাও
এই ইণ্টাৰভিউ লাইফত ফাৰ্ষ্ট টাইম দিছিলোঁ এইবাৰ এ, মই বৰ বেয়া পাওঁ অ, মই মানে কি জানানে এই গভৰ্ণমেন্ট জব বিলাকৰ একজাম দি পাছ হোৱাৰ পিছত ইণ্টাৰভিউ এটা পাতে মই ইণ্টাৰভিউ বিলাক দি বহু বহুত বেয়া পাওঁ মানে জানানে
উম
মোৰ মানে এনেকুৱা লাগে যে মোৰ হাততে যদি কোনোবাই চাকৰিটো দি দিলে হেতেন সঁচাকে কৈছোঁ মোক যদি হাততে কোনোবাই চাকৰিটো দি দিলেহেঁতেন মই মানে ৰিফাৰেঞ্চত যাবলৈ বহুত ভাল পাওঁ।
অ ৰিফাৰেঞ্চত ভাল উম
মই মানে এই আগৰবাৰ এ-জবটো তেনেকেইে পাইছিলোঁ ন প্ৰথমবাৰ মই ইণ্টাৰভিউ দিয়া নাই। তো প্ৰথমবাৰৰ অ অ, প্ৰথমবাৰ যেতিয়া মই জবতো কৰিছিলোঁ তাত তেতিয়া মানে বিলিঙৰ কাম কৰিছিলোঁ হা
উম,
মোক মানে পেহীয়ে পঠাইছে মই তালৈ গৈছোঁ মই মই মানে মানুহজনে মোক সুধিছে আৰু কি কৰি আছা কি কথা এনেকে এইবিলাক সুধিলে তাৰ পিছত কৈছে কম্পিউটাৰ কৰিছা মই কৈছো অ মোৰ চাৰ্টিফিকেটখন নাই, মই কম্পিউটাৰ কৰিছোঁ, তাৰ পাছত ধুনিয়াকে আৰু হ'ব ঠিক আছে, তুমি কাইল পা জইন কৰি ল'বা, এনেকে ক'লে।
উম।
তাৰ পিছত আৰু মই পিছদিনাখনৰ পৰা গৈছো, তাৰপিছত গৈ লৈ পেলাই মানুহজনী মোক- প্ৰথম দিনা নিজে বহি বহি, শিকাইছে জানা।
উম।
অঁ, ‌অওনাৰ জনে।
উম।
মোক মানে একে- সমানে নিজৰ ছোৱালী নিচিনাকে হাতত ধৰি, ধৰি শিকালে, মোৰ সেইটো বহুত ৰিগ্ৰেট- থাকি গ'ল, কিজানি ভগৱানে সেইকাৰণেও মোক মানে- এটা শাস্তি দি আছে, জব নিদি পেনি জানানে বিচাৰোতে। মই মানে বহুত বেয়া কৰিছিলো মানে। মোৰ কি হ'ল এদিন মানে, মই মানে সে তেতিয়া বহুত- ভয় খাওঁ দেই, আমাৰ মাহী মানে বহুত ভয় পাদুৰা হয় দেই। ত মানে অঁ, আমাৰ মাহী বহুত- ভয় খাই বহুত বেছি, তামানে নিজেও ভয়-